হেল্ল'
অ ভালনে?
অ', ভাল তোমাৰ?
ভাল-ভাল দেই কি কৰিছা?
এ আছো এনেই।
অ', বাকী চাহ-তাহ খালা?
অ', চাহ-তাহ খালো অহ।
অ', তাৰপিছত বাকী মাহঁতৰ কেনেকুৱা?
এ, মাহঁতৰ আছে ঠিকে আছে।
অ', তাকেহে। তাৰপাছতে আৰু
অ', এই নহয় মানে জানানে? আগৰ দিনৰ সেইবোৰ আজি এলবাম বিলাক চাই আছিলো আগৰ দিনৰ বস্তুবোৰ মনত পৰি আছে।
উম। হয়নি?
অহ',
তাৰ পাছতে হেৰি এইটো কি বুলি কয় হয় অহ ', কেতিয়াবা মনত পৰে দিয়াচোন দিন বিলাক।
অহ', এহ নহয় অহ ', মানে। ধৰা খেলা ধূলা কৰা আজিকালিটো এইবোৰ নায়েই। মাটি বালি ল'ৰা ছোৱালীয়ে নগছে। ভিতৰতে সোমাই থাকে।
উম', আজিকালি লৰা ছোৱালীয়ে খেল খেলিবই নাজানে।
অহ',
আমি আগতে কিমান খেলিলো। তাকে। এই হে। খেলতি চকি বুলি কওঁ হয় দেই কেতিয়াবা কিছুমান কথা মনত পৰে।
অহ',
তাৰপিছত এতিয়া চাহ। এটা
এহ', খালো খালো এই মানে কি জানে নাই সকলোবোৰ। সকলো বস্তুৱে মানে চব বস্তু চব সময়তে ভাল নালাগে হয় নে। আগৰ দিনত আমি এতিয়া চিৰিয়েছ হৈ থাকি কি ভাল পাওঁ ভাল নাপাওঁ। কিন্তু আজিকালি আকৌ এতিয়া একেবাৰে চি এছ ডাঙৰ হ'লে। না কাবাৰ লগত কথা পাতিব মন যায়। কথাটো কৈছো মানুহ বিলাকৰ আলহী এটা আহিলেও টান পাওঁ কথা চথা পাতিবলৈ বেয়া অ', তেনেকুৱা নিচিনা আজিকালি মাত বোল নকৰে কিন্তু আগৰ দিনৰ বাহ
আমিতো বহুত ভাল ষ্টেজতে আছো আজিকালি আগতে আমিতো সৰু আমিতো সৰু থাকোতে আমি ডাঙৰ মানুহ এটা দেখিলে মাতিবও জানো এটলিষ্ট আমি মানুহটোৰ লগত বহি দুটা কথা পাতো আজিকালি ল'ৰা-ছোৱালী মোবাইলটোৰ পৰা মূৰ তুলিয়ে নাচায়। কোনোবাই মাতি থাকিল মাতিবলৈকে সময় নাই আজিকালি তুমি চাবাচোন কবাত তুমি বহি থাকিবা, ল'ৰা ছোৱালীটো তুমি হাতত মবাইলতটো দেখিবায়েই।
অ', এই মোবাইলৰ মেইন।
সঁচাগে মানে মাতিবলৈও যেন তাহাঁতে পাহৰি যাব।
এইটোৱে এইটোৱে চবতচ্ছে ডাঙৰ সমস্যা আজিকালি।
সঁচাকে এই মোবাইলটো একদম শেষ কৰি দিছে ল'ৰা-ছোৱালীবোৰ।
অ'।
হয় অঔ, তাৰ পাছতে বাকী এতিয়া মাহতৰ কেনেকুৱা?
মাহতো ঠিকেই আছে, মানে হেৰি এইটো বুলি কয় অকমান ভৰি বিষ। আৰু হেৰি এইটো কি বুলি কয় দেউতাৰো একে ভৰি বিষ।
অ', অ', গম পাইছোঁ। ডাক্তৰক দেখাইছে নেকি?
অ', ডক্তৰক দেখাইছে অ', ডক্তৰক দেখালে কি হব ডক্তটৰো একেটাহে। মানে ডক্তৰে কিবা এটা কোৱা-কোৱা আমাৰ মাহতে কৰিবলৈ দিয়া কামতো আকৌ কৰিবই নহয়।
অহ সেইটো ক'ব লাগিছে নে।
ডক্তৰৰ কথা, এ নকবা পইচা বেছি যাব বুলি প্ৰথতে ডক্তৰক নেদেখুৱাই তাত তাৰপিছত চোৱাতে ডক্তৰক দেখাব। এনেকুৱা গতি, বেছিলৈ ৰৈ থাকিব অহ।
বেছিলৈ ৰৈ থাকে। বেছি হৈ যোৱাৰ পিছত তুমি তাৰ দেখুৱাৰ লগে-লগে তোমাৰ যেতিয়া দৰবকেইটা দিয়ে তেতিয়া দৰবকেইটা দেখিলে নাকটো কুচাই দিব।
সেইটোৱে উপায় নাই। এই হেৰিয় কয় দৰৱ যদি দিয়ে পাঁচটা ডক্তৰ পৰা আনিব তিনিটা।
তিনিটা অ'। হয়।
উম বাকী দুটা নাখালেও হব। তেওঁলোক চব জানা, আমাৰ মাহততটো আৰু আয়ুৰ্বেদিকৰ মেইন বুলি ক'লেও বেয়া নহয়।
পাৰিলে ঘৰতে বনৌষধি কি পাব, কি নাপাব?
কিনিলো বনাই ল ব আৰু একদম সিটোৰপা সিটো লে আমাৰ মা যে এটা হাত দুবাৰ তিনিবাকে ভাঙা আছে ইমানে পৰে ত প্ৰথমতে তাই আকৌ ডাক্তৰ ওচৰলৈ নাযায় প্ৰথম অলপ টাইম হাল দি কোৰ লতা সেইবোৰ বান্ধি থাকিব তাৰিত যেতিয়া বিষটো বেছি হব তেতিয়া ডক্তৰ তালে তিল তিলিকে দৌৰিব
গম পাইছো সে আমাৰ কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আকৌ সেইবোৰ নহয় আমাৰ ক্ষেত্ৰত তোমাৰ এতিয়া ময়ে চলো মোৰে গা বেয়া হ'ল মাজতে দৰৱ যি গাল দিলে এতিয়া মই মানে একদম টাইম টু টাইম দৰৱ একদম মোতকে হিচাপ মাৰ হে বেছি মানে
এ নহয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো থাকেই ন সেটো মাজতে জানানে কি হ'ল জমনি এটা মাজতে গুৰু এটাই খুন্দিয়াই পেলালে
আহ
গৰুৱে গৰু পানী খোৱাবলৈ গৈছিলে দেই আমাৰ মা আকৌ আমাৰ আকৌ আগতে গৰু এজনী আছি ছিলে গৰুজনীয়ে কি কৰে যদি গাখীৰ খোৱা সময়ত দানা নিদিয়ে গৰুজনী গাতে শুই দিয়ে
গম পাইছো অ
অ গাখীৰ খোৱাৰ সময়ত দানা খুৱাবোই লাগিব মানে এনেকুৱা আৰু পোৱালি হোৱা তাৰপিছত এতিয়াও সেইজনী গৰুৰে আমাৰ বেলেগ আছে মানে পোৱালি আছে পোৱালি ভাবছা ওচৰলৈ যাব নোৱাৰি একে শিঙে খুচি একে আমাৰ ভাইটিক শিঙত শিঙেদি সেই টো দাঙি দিছে শিঙতে বহি আছে গৰু শিঙতে সি সৰু থাকোতে সি মানে কি আমাৰ আইতাই কৈ থাকে মানে সি লক্ষ সি ল'ৰা আমাৰ এই লক্ষী মানে কল এটা খালো গো গু এনেক হাম বে মাৰে নে এনেকে বুলি কৈ পেলাই সি সৰু পায় একদম আৰু গৰুটোক খুৱাই থৈ আহিব কিবা এটা পালেই হ'ল চব গৰু খোৱাবো গে গৈ পেলাই সি চব যি পায় আৰু মানে একদম খোৱা পৰা ইটো পৰা সিটো বস্তুলৈ চব গৰুকে দিব আৰু গৰুৱে খাব ইটো সিটো তাৰ পিছত সি তাইকতো শিঙৰত শিঙ আমাৰ আইতাহঁতে ভাবে ইয়াক খুব মৰম কৰে গৰুৱে আৰু আৰ সি সি অকন সৰু সি গৰুটো কিবা এটা খোৱা বলে এইটো খোৱা টো খোৱা এনেকে বুলি কব ধৰিছিলে এনেকে কৈ দাঙি দিলে নহয় শিঙৰ ওপৰত বহি আছে তাৰপিছত আৰ তাৰ পিছত নমালে চিঞবাখৰ কৰিলে বোলে তাৰ পিছত সি ভয় খালে পুৰা কান্ধিছে আৰু তথাপিও গৰুটোক দিয়াত আঁতৰৰ পৰা দিয়ে লাঠি এডালে খুচি দিয়ে তেনেকে বস্তুটো দি দিয়ে ওচৰলে আৰু গৰু ওচৰৰ পৰা নাযায় মানে গৰুটোকে গোবা মাৰি ধৰি থাকিব তেনেকৈ আৰু গৰু পোৱালি হ'লে যে দিন কিন্তু সেই গৰু পোৱালি কেইটা লগতে থাকিব লাগি পেলাই।
অঁ' অঁ'
পাৰিলে সেইটোকে ভিতৰতে সুমুৱাই আনি পেলাই যেন ৰাখিব তেনেকুৱা মানে, গৰু পোৱালটোকে এনিটাইম এইটো মোৰহে মোৰহে, পাৰিলে পিঠিতে উঠিবলৈ চাব, চুমা এটাকে খাব গৌপা মাৰিয়ে ধৰিব, মায়ে কয় মানে এইটোতো হেৰি লাগিব, উৰহি কি উৰহি নহয় এইটো কি বুলি কয় এটা গৰু গাত থাকে যে
অঁ' হেৰি উৰ চিকৰা অঁ'
চিকৰা চিকৰা লাগিবই গাত গুচিআঁহ গুচিআঁহ কামোৰেও কেতিয়াবা চিকৰাই গাই টায়ে এইটো।
পিছে অঁ এতিয়া লাগে ন?
এতিয়া নাই এতিয়া নাই এতিয়া এতিয়া গৰু লাগে পাতে তেনেকে গৰু নালাগে। তাৰ পাছত আৰু মায়ে মানে পানী খুৱাবলৈ গ'ল, খুৰাহ'ত নাই সেইদিনাখন সিওঁ গৈছে লগতে সি ই আৰু সুস্থ তিয়া আজিকালি মবাইল টিপি টিপি গৈ আছে। গৈগৈগৈ ত পালাগে, মায়ে পানী খিনি এনেকে দি পেলাই কিবা এটা কৰিব ধৰোতে মায়ে খোছ মাৰি দিলে নয় মা উৰি গৈছে একদম, ধমকে পৰিছে, তাৰপিছত কবলৈ হাক দিছে। য়াকতে চোচোৰা টোচোৰা খাই অৱস্থা অঁ' নাই নাই আহি পায়, টাৰ অলপ দিনৰ আগত মানে কি থেৰাপিয়েই দিছে দিলোনে নে কিবাই হৈছিলে তেনেকুৱা টাইপৰ মানে, ক কালৰ বিষ গালি খাব বুলি কথাটো কোৱা নাই তাৰপাছত কওঁতে একদম ঠিক গালি দিছো নকয়হি আহি পেলাই। একদম নকবি দিয়ে তাক মানে শপত খুৱাইছে তই শপত খা নকবি দেই নকবি। এনেকে কৈছে, গু এটা আছে সেয়া গৰুৱে খুছিলে তাৰপিছত আহিছেহে দুদিনমান হোৱাই নাই একদম বাচন-চাচন খন লৈ ফিত হৈ ধাউমকে পৰিছে আমাৰ কুঁৱা পাৰতে
অঁ
ইমান পৰে কিন্তু আমাৰ আইতাই ইমান বয়সলে থাকিলে একে ইমান বত বতাহ বৰষুণ যি দিয়ক আমাৰ আইতা পিচল নাখায় বাহিৰত গলেও। কিন্তু আমাৰ মা পৰাত এক নম্বৰ।
আমাৰ ঘৰত যে আমাৰ মা আৰু মই, কিছু পৰো মানে আমি ধুপুচ ধুপুচ। যে আমি দুজনী কিছু পৰো।
এইবোৰ বিষ পিছত হয় আমাৰ মা মানে সঁচাকে কিবা ধৰণৰ কিয় পৰে জানো আৰু ই আমাৰ ভাইটি। ইমান পৰে আৰু সৰুৰে পৰাও সি খেলা-ধূলা নকৰে। কৰে নহয়।
অঁ
আমি এতিয়া খেলি থাকো আগৰ দিনবোৰ কিমান মনত পৰে আমাৰ কিমান ফূৰ্তি ফাৰ্তা কৰো বা আৰু আগ আগৰ দিনৰ ল'ৰা ছোৱালী আমাৰ কোনো গপ ভেম নাছিলে চবেই চবৰ ঘৰলৈ যায় মাত বোল কৰে ভালকে পইচা-পাতি গাড়ী-গোড়া এইবিলাকক কথা আগৰ দিনত আমাৰ নাই। নাহেই আমি নাজানো আৰু মোবাইলটো লগতে সোমাইয়ো নাথাকো অ
উম আগতে মোবাইলো নাছিলে ন আমি সৰু থাকোতে
ন ই সৰু ইয়াক নেখেলাও গাখীৰ পানী কৰি হ'লেও খেলা গাখীৰ পানী দেই
অ',
লাগিলে তাক যিয়ে নকওঁ, তেনেকুৱা হৈ যায়। কানে বুলি নহলে, পোৱালিবিলাকক নেখেলালে আকৌ ডাঙৰবিলাক কোব খাব নহয়, খেলিব নিদি,
অ', আৰু কৈ দিয়েগে নহয় গৈ পেলে, বায়ে খেলিবলৈ নিদিলে বা দাদাই খেলিব নিদিলে বো,
তাৰপিছত আমাৰ ভাইটি আকৌ কি আছিলে চাইকেল চলাব নাজান, নে দেই। তাক মানে, তাই কৈছে, তই চাইকেলখন শিক মই তোক আজিয়েই চাইকেল আনি দিম মানে। সি, কি কৰে, চাইকেল খন লব, আমাৰ দেউতাৰ ভাগত, - চাইকেল খন, - গুঠ, - গোটেই পথাৰত ঘূৰাই।
অহ ',
আমাৰ মানে ঘৰৰ কিনাৰতে মাটি- খেতি কৰা মাটি আছে ন', চব পুখুৰীৰ পাৰৰ - পৰা ধৰি একদম, পাছফালৰ পথাৰ পৰা ধৰি, গোটেইখন ঘূৰে ৰাস্তালৈ নিব ভয় কৰে গাড়ী চাৰি আহিব বুলি, বুলি,
অহ্,
কিন্তু এ ', পেডেল পাতত ভৰিটো নিদিয়ে।
অহ ',
ঠেলিয়ে ঘূৰাই লৈ ফুৰে। অ ', ঠেলিয়ে ঘূৰাই ল, আমাৰ আতাই এনেকুৱা ভৰিত কোবাই, তই চলাবিনে? তই চলাবিনে, তই ভৰি উঠাবি নে উঠাবি নে? আহ -হে -হে - কে, গুচি আহে, তাৰ পিছত আতাই কয়, তই যদি চাইকেল চোৱা তোক কৈ দিছোঁ তই যদি নচলা, তই চাইকেলো চুব নোৱা,
অ, '
ইমান পাছফালে ধৰি দিওঁ, নাই নচলাই। মই চলাম চলাম বল বল বুলি কৈ নিব তাৰপাছত ভৰিটোৱে পা ন পথাৰলৈ গুচি আহে আকৌ
অ গম পাইছো ভয়ে ভয় কৰে আচলতে ভয় কৰে আচলতে
কিন্তু এই আমাৰ খুৰা ল'ৰাটো চাইকেলখন আকৌ সেইখনত চলাবলৈ যায় অকমান এইখন তিনিটা থকা থকাখন কানে নিজৰখন আকৌ চলাব নয় জানা।
এইটে আচলতে সেই ভয়ে কিছুমান মানুহ ভয় এটা থাকে আকৌ।
চলাইছে তাপা চাইকেল চলাব নাজানিলে তাৰিছ মোৰ লেডিজ চাইকেলখন পাৰিছিলে এবাৰ। লেডিজ চাইকেল খন চলোৱাৰ পিছত তাৰ সি সেইখন একে চলাই ঘুঘোলা কৰি পেলালে মোৰ চাইকেল খন লেড বখন। তাৰ পিছত তাক এখন জেন্চ চাইকেল আনি দিছে। এতিয়া বাৰু সেইখনৰ অৱস্থা
অ', অ।
তেনেকুৱা আৰু।
হয় দে।
খালি চাইকেল চলোৱা শিকা পা বুলি বাইক চাইক বোৰ বেলেগে বেলেগৰ পৰাই শিকিলে আৰু।
গম পাইছো ন সেইয়টো ল'ৰা মানুহ জানিবও লাগে নহয়।
জানে বুল লাগে জানে বুল লাগে।
হয় দেই ঠিক আছে ঠিক আছে হ'ব দিয়া।
উম।